উম কি কৰি আছা?
তোমাৰ বহি আছো তুমি কি কৰি আছা
মই বহি আছো।
আজি ৰাতিপুৱা পক্ষুড গল পুৰা
আই কিয়?
ইমান ধুনীয়াকে শুই আছো আছিলোঁ চালা মানে চিঞৰ বাখৰ কৰি উঠাই দিছে গোটেইখন
বেছি শুই থাকিলে বেয়া মানুহ সেইকাৰণে জলদিউ উঠিব লাগে
আৰু কিবা এইটো কোনে কৈছে এইষাৰ কথা
মই কৈছো স্বাস্থ্যৰ কাৰণে বেয়া থাকে মানুহ কমাই শুব লাগে
অক অকন মানুহ চাজা নাই আমি কৰওঁতে
হ'ব মই খালি আগে পিছে এক দুই এটা লগাই লওঁ
সেইটো বেলেগ কথা মানে কি বেলেগ কৰা
মানুহে বেছি শুলে বেয়া ছয় পৰা আঠ ঘন্টা হুব লাগে এতিয়া সু-স্বাস্থ্যৱান
আৰু তুমি?
মই সেই মই শুব লাগে তেৰ ঘন্টা চৈধ্যয় ঘন্টামান।
তোমাৰ তোমাৰ ত তোমাক নালাগে হয়
নালাগে এদিন নহয় এদিন ন ধৰ মৰিমে সেইকাৰণে নালাগে সেনেকেই।
কিবা আ কিবা
অ নাই কামেই নাই।
উ হয় হয় হয়। ভাত খালো।
এতিয়া হেৰি কি কয় মানুহ মানুহজী ঢুক খ কোন কোন গৈছে?
মই গৈছিলো পেহী গৈছিলে মই খুৰী এজনী গৈছিলে তাৰপিছত খুৰা মাহত গৈছিলে আৰু দাদী গৈছিলে তাৰপিছত পেহীক থলো বাকী চব গুচি আহিলো। চহুৰত হয়। মে মেইন ঘৰত থাকে।
ত আকৌ মেইন ঘৰ বেলেগেই নেকি?
মে কি কয় এইটো পাঁচজন ন পাঁচজন ধৰিলোৱা আমাৰ বছে বেলেগ হৈছে বাগিচব বাকীৰ লগতে আছে।
আমি এক্সট্ৰা বাকী চব একে লগত আছে।
আচ্ছা।
চবৰ লগতে থাকে আমাৰ ঘৰটো আহে বাৰু থাকে। এ ওচৰতে এই এখন চোতলৰ নিচিনাই আৰু।
আচ্ছা।
তেনেকুৱাই।
মানে ঘৰটোহে বেলেগে আৰু জেগা একেখনে।
অ জেগাই মানে ঘৰ এতিয়া খালি ডিচিপ্লিন বনাই বনাই গৈ আছে মানে তোমাৰ। একো নাই বাৰু সেইখিনি আমাৰ চবে ভালে মিলা প্ৰীতি ঠিকেই আছে বাৰু কথা বতৰা
তাৰপিছত আহিলো মানে সোনকালে উঠাই দিয়ে কাৰণ এটাই যে মানে তাত যাব লাগে থব লাগে আকৌ আহি পেলাই মাহত আকৌ যাব।
ৰাতি হুলা কেতিয়া?
সেইটো বাকি যেতিয়া মই শুবলে কৈছ
মানে মানে হুলা কেইটাত?
কোনোবা যে শুবলে গৈআহিল তেতিয়া।
সময়টো বা সময়টো?
সময়টো কেতিয়া? বাৰটাৰ আগতে হব নেকি চাগে কালি। তুমি?
আমাৰ এঘাৰটাতে হুলো।
ভকতীয়া নেকি?
মই এঘাটাতে হোও।
ভাল ভাল ভাল লাগিছে শুনি ভাল লাগিছে। শুনি ভাল লাগিলি। কোনোবা কৰে নকৰে সেইটো বেলেগ কথা। শুনি পেলাই ভাল লাগিছে কোনোবাই এনেকেও শুকুৱে।
মই ত শুৱেই।
হওক দিয়া শুনা শুনা।
নুশুনো।
সুস্বাস্থ্যমান হৈ হে আগবাঢ়িবা।
বেলেগক কব নালাগে নিজেও হ'ব লাগে। বেলেগক কব নালাগে নিজেও হব লাগে।
হয় হয় তাৰপিছত মাহঁত আকৌ গ'ল। মাহতৰ কাৰণে মানে লৰালৰিকে গলো আহিলো।
মাহত বেলেগ।
তি আকৌ মাৰ। পঠাই দিলো আৰু মানে মোক নিনিলে মানে গম পাইছে আৰু অকমানটো বেয়া হৈছে।
অ গা ভাল পাইছে নাই নে একো ভালেই পোৱা নাই?
উ ভাল মানে হৈছে আৰু মোটামুটি।
দুটা বিছ দুটা বিশ। দুই। একো খাইছা নাই ঔৰত কি কিবা।
নাই আমাৰ ইফালে মানে পইচা পাতি নাই তাৰ পিছত ফাৰ্মাচী নাই মেডিচিন নাই।
অ হ'ব হ'ব মই সেইটো কাৰণে। অটৰ দূৰ পৰা আহিলো নকওঁ দিয়া মই। মই মই হোত ক'ব নোৱাৰো মই ক'ব নোৱাৰো কাৰণে নাইকওঁ। পৰাহেঁতেন কলোহেতেন আও কিবা এটা।
এনে ন তোমাৰ মানে মুখ চখ নাথাকে বাৰু মই গম পাওঁ।
উম নকও দিয়া।
কথা কব নাজানা বাৰু বোবাহে।
অহ।
বোবা হয় বোপা একচলি
হ'ব হ'ব হ'ব এনেকুৱা।
কিয় বোকা নহয় জানো? কবাত ক বোকাই ইমানেই ভাল পায় এ ভাল ছোৱালী ন।
অ সঁচাকে বোকা বহুত বেয়া পাওঁ।
ধুনীয়া ছোৱালী ধুনীয়া বস্তু ভাল পায়। বোকা ইমান বেয়া পোৱা যে কিয়? বোকাৰ লগত কিবা দুচমনি আছে নেকি?
মই একো নাই যেনেকুৱা মই মই বোকাখত খাচি পোৱাই নাই।
খচিব লাগে কি যে মজা লাগে।
অশান্তি লাগে মানে ভাল খেচিব লাগে চবেই খেচে কিন্তু। সৰুতে হলেও খাইচি মই সৰুতেও ধৰ তেনেকে বোকা হিৰ লগত খেলি পোৱা নাই।
উ হ হয় নেকি।
খেলিব দিব লাগে পোৱালি।
কিয় তুমি ইমান চাফা নেকি তেতিয়াহলে?
নহয় নহয় কিন্তু দিব লাগে চব কৰিব দিব লাগে সৰু পোৱালিক।
উম হুম দিছিল মই নিজে নাই কৰা। দিছিল মই নিজে নাই কৰা। নাই বায় কৰে মই নিজে নকৰো।
চাফা কৰিব ন
চাফা নহয় ক বাৰ সৰু বা ৰ মাহটো উ এতিয়ালৈকে পোৱা নাই কৰি কৰা নাই
আচ্ছা তইনো কৰি পাইচা কি তেতিয়াহলে কোৱাচোন।
ন একো নাই সৰুৰ পৰা মই যেনেকি সৰুতে মই সৰু থাকোতে খেলিলে মই বাৰান্দাতে পাতি এখন পাৰি দিয়ে তাৰপিছত তাতে পিয়া এখন থাকে সেইখনতেই খেলি থাকো। মই তললে নানামো, বোকাও নোছো একো নোছো। লেতেৰা হ'লে বস্তু সৰুতে তেনেকোৱা আছিলে তাৰপাছত এতিয়া এ একোৱে নকৰো ঘৰত থাকো এনেই। কৰা নহয় ধৰ
উম কি হয়
এনে এনে
তানে সঁচা কথা কিছুমান কৈ আছে বাৰু ন এনে এনে এনে কথা কলে কবল সু সুধিলে কব
বোকা চোকা ভাল পোৱা
ত
তেনে
উপায় নহয়ত চবৰে থাকিব
এয়া আমাৰ আমি এতিয়া উপায় নাছো বতো লাগিম বুলি
ক উপায় নাই নুচে নাই কিয় উপায় নাই আ
হা যে আমি গাওঁ লিলা মানুহ না
আমি স একেবাৰে আমি একো গাঁৱ ক গাঁৱ হৈ গ আছে
পৰম চুতল খেতি খেতিৰ যদি বোকাত ন মাকেনে পাব উম আ
সেইটো হয় নকলে হলে নকব পাৰা নকলে হলে কৰিব পাৰা
বুজা নাই সেইটো বেয়া কথা ন সেইটো কৰিব মানে বেয়া হ'ব ন কাৰণ ঘৰৰ বস্তু ঘৰৰ কথা বেলেগৰটো
উম
একো নাই কৰি আছো চবফালে কইঠেই বনাইক চ না উমতিয়া তোম কেতিয়া
আহ মান শি নালাগে নালাগে মই এই তুমিয়ে কৰা তুমি কৰি আছা কৰি থাকা কৰি আছা কৰি থাকে আগুৱাই যা যিমান পাৰা মই এনেকে পিছলে ঠিকে আছো
কিবা শিকাম নহয় মে আচ্ছা কি কৰিছা এনে
মানে নিশিকি পেলাই মই মানে বহুত ভ ফুৰিত আছো এইটো কাৰণে নালাগে
ফুৰ্তিত আছা নেকি কি পেলাই
অ ম ব ফুৰিতে আছছিল।
কোনোবা কবাত যায় নেকি? ন চনিয় আ ক নো কডছে নেকি?
বাহিৰ লগত ফুটি যাওঁ।
টিংকু কলে গল অ।
আশ হেল্ল আবা, আছো ঘৰতে আছো। ঘৰতে আছো ঘৰতে আছো। আবা।
কি কৈছে?
কেম্পা এটা খোঁজিছিলে।
কে ক কৰিছে? চম্পল। কেম্পা স কেম্পা সুৰিছে নে চম্পা সুৰিছে। মই, মই এতিয়া মোৰ লগৰ খিনিৰ লগত থাকিলে মৌ চম্পাতলৈ যাম বুলি কৈছো।
হম। অ, পুৰা বৰ্তমান জোকাৰি, জোকাৰি, জোকাৰি জোকাৰি দি থৈ আহিছো। পুৰা জোকাৰিছো। মিলতে তাৰপিছত মানুহ তো বুজিব আৰু মানুহ ক দোকানৰ কাষ্টমাৰ।
উম, জোনে খুলিব সিৰাটোতটো পৰিব আৰু আধা অধি।
সেইটো কাৰণেতো দিছ ন লাগে।
কি যে ফকতিয়া দেই। মানুহে দিয়ে যে বো ভালকে খাবলে কোনো পেলাাব দিছে। উম, সেই কাষ্টমাৰ এবাৰ আহে, পিছৰবাৰলৈ নাহে আৰু যদি এনেকে
আহিব কেনে আহিব এতিয়া তাৰ ভুল সি জুকাই মেলি খুুলিছে মই সো ভাল। চিল থকা বটল এটাই দিছো।
উ, আহ হিলাই-হিলাই নিচটো চিল থকা বটলত হৈ আছে।
পঢ়া ইমানো মানে আজি কালি। কালি বুৰ্বক নাই বুইছা নহয়, তোমাৰ নিচিনা?
আৰু কি হ'ল একো নহয় মানুহটো লৈ গৈছে ঘৰতে খাব তেনেকে ঠিক হৈ যাবতো।
আচ্ছা নেহৰি বতে ন?
হা।
নিহিলিব বোলো।
আহা।
আচ্ছা,
ৰাতিপুৱা নাই যোৱা। এতিয়া আবেলি যাম চাগে। দৌৰিব লাগিব আৰু ভাল নহল। নহ'লে, কেইখন আছে অকণ দূৰত আছে।
ক
নানে যোনটো ৰাস্তা ফটো মাৰি যোনটো ৰাস্তা ফটো মাৰি দিছিলে সেইৰ পৰা একদম চিধা কৰি থাকিব লাগিব।
আহ।
হয় নেকি? ফিল্ড ন
উ
ডাইৰেক্ট ফিল্ডত গৈ ওলাই যাম বোলো দৌৰিম বুলি কম আৰু
মই সেইদিনাখন আৰু দৌৰা মানে নাই মানহ পুহি থাকিমা চাবাচোন।
চাবলৈ হেনক কৰিব দৌৰিব কাৰণে নহয়।
কব নহয় বাৰু। ন চামানোম ন তেমইিতো কেডৰ কেতিয়া দেখি আে মোক দৌৰি থকা।
গুৱাহাটীত দেখিছিলো।
গুৱাহাটী যিটো মোৰ চানত দৌৰা আছে সেইটো তো বহাই থৈলেনে যে ভাল আছিল। লাহে, লাহে লাহে, লাহে দৌৰি থাকা আৰু।
সেইটোতো একদম মানে ফকতিয়া ৰৈছে আৰু।
কাম বন নাই। মই খালী ব্ৰহ্মপুত্ৰ ৰ পৰা বস্তু আনিয়ে কৰালে আৰু ভালকে।
অ, তোমাৰ আপ কি কৈছিলে য গ বেছি জুোৰ আছে। যোৱা কিয় গৈছিলে।
আৰে মোৰ লগত থকাটোৱে মানে কছে ব'লা এনে আৰু ম আমাৰ কিযোৰ নাই নি
সনে ভালেই হয় আমাক যে ক্লাছ কৰা। আমাক নাওখনতো উঠিব নিদিলে ছোৱালী খিনি চিঞৰে বুলি মই বোলো নালাগে যা ক'তব কাতে উঠিমগৈ।
আমি চবতে উঠিলো বাৰু চব কৰিলো বাৰু।
ন নকালে এনেইন এনেই নিলে আমাক আমি একো নাই কৰা।
শ্বিলঙীকেইতিয়া ধৰি লোৱা অলপমান মানে।